হেল্ল'।
অহ কি কৰিছা।
আছো।
অ তাৰ পৰা খোৱা বোৱা কৰিলা নেকি।
নাই ৰ মাৰ লগত এইফালে গৈছিলো আহি সোমাইছোহি।
অহ তাৰপা। আমি নাই আমি বনাই হে আছো তাৰ পৰা। খামহে আজি মাংস অকণ আনিলোঁ। তাৰ পৰা ন। খাচী নহয় আজি আমি ব্ৰইলাৰ চিকেন আনিলোঁ।
অ ৰান্ধনী তই নে।
মোৰ ৰান্ধনী মইয়ে।
বাহ।
আহ সেয়া আনি মেলি বনালো বনাই খালো। চালো মানে খাম আৰু। তাৰাপা কাইলে আকৌ ঘৰলে যাম নহয়।
পোনত্ৰিছ
হেল্ল' ৰাতিপুৱা ৰাতিপুৱা সোনকালে ঘৰলে যাম। তাৰপিছত অ। বাইক লৈহে যাই আমি দুইটাই যাম আৰু।
অ গহপুৰত ৰোৱা প্লেন আছে নেকি নাই।
নাই নাই পন প্লেন নাই আমি। ঘৰলৈকে যাম বুলি ভাবিছো তাৰ পৰা ই ও ঘৰলে যাবগে লাগিব। সেইকাৰণে মানে সোনকালে যাম। গৈ লৈ পেলাই আমি প্ৰথম বাহিৰতে। খাম আৰু চাহ তাহ তাৰ পৰা ভাতো বাহিৰতে খাই যাম। বুলি ভাবিছো সেয়াই আৰু। বা তোমাৰ এ এডমিচনত কিবা হৈছে নে।
কি হব হোষ্টেল বনাই হোৱা নাই হেনো ব বনাই হোৱা নাই বোলে যিটো অফ টাইম। খাই এম পি কিবা নতুন কে।
তেতিয়া পোৱাৰ মানে সেই পচিবিলিটিটো আছে নাই
পোৱাতটো পাম কিন্তু লগে লগে যে পাম সেইটো মানে আশা নাই।
অ লগে লগে নাপালে হেৰি কৰিব পাৰ ধৰি লও একমাহৰ কাৰণে হলেও তেতিয়া ইয়াৰ পৰা অলপ দূৰ হৈ যায় বেলেগ কথা একো নাই। মোৰ ৰুমৰ পৰা কিন্তু এনে ইয়াৰ পৰা অহা যোৱা কৰিব পাৰিলি হয় পাৰিবি মানে ধৰি লওক প্ৰথমে এসপ্তাহ হ'লে এসপ্তাহ দুসপ্তাহ কথা নাই। এসপ্তাহ দুসপ্তাহ অহা যোৱা কৰিব পাৰিবি। এটা খৰ চব আও
কথাই একেটাই হব দূৰ দূৰ মানে বহুত তেৰ কিলোমিটাৰ মান হ'ব চাগে তোৰ তা পা। পা
অ নহয় হ'ব কিন্তু মোৰ তই ৰাতিপুৱা মই বাছ উঠাই দিলে তই বাছত ধুনীয়াকে গুচি। যাব পাৰিবি বাছত গৈ পেলাই। হেৰি ধুনীয়াকে গুচি গলে নামিলেই হ'ল জালুকবাৰী জালুকবাৰী নামি পেলাই। তাৰ পৰা ক্লাছ চ্লাছ কৰি। ক্লা চ্লাছ কৰি আকৌ জালুকাৰ উঠি দিলি বাছত ক্লাছত আহি আকৌ ৰোম পালেহি ন তেনেকে ধৰি লও একস।
অ ইহঁতে ইহ ইহঁতে আকৌ পাতিছিলে কি সেই তোকে ক'ব লাগিব। মানে কলে তাৰ মানে এজনী বাপ। বাপেক যোৱা কথা মই বোলো ৰ'বচোন তাৰ মানে এই ধৰ বেয়াও লাগে নহয় পতকে মানে ধৰক তিনিওজনীৰ কাৰণে চাবলৈ মইলো ৰ'বচোন দাদাক এবাৰ কৈ চাম বুলি ক'লো তাৰ মানে সিহঁতে কৈছে যে এমাহ মানুহ যদি হয় ওচৰৰ ৰুম পালে। তিনিজনী আছো যে
তিনিজনী তিনিজনীৰ কাৰণে ৰুমবোৰ মানে তহতে এটা কম দামতে দহ হোজাৰৰ তলতো পাই যাবি মানে বুজিছ নাই
অ মানে আমাৰ ইমান হেৰি নালাগে গম পাইছ নাই।
পিছো তেনেকুৱা ৰোমে পাবি ত সেইটো ঠাই ত‌ই এটা হাইফাই ৰোমো পাবি সেইটো ৰোম ৰোমো পাবি না বুজিছ নাই ইষ্টুডেন্টৰ কাৰণে গুৱাহাটী ইউনিৰ্চিটিৰ ওচৰতো গোটেই খিনি ষ্টুডেণ্ট কাৰণে বনোৱা থাকে ন। সেইকাৰণে তহঁতে পাই যাবি ধুনীয়াকে।
এতিয়া মানে সেইটোৱে খেলি মেলিছে এতিয়া মানুহজনে কৈ আছে
অ
যে মানে এ ললে এমাহৰ কাৰণে মানে সেইকণ সময় নিদিয়েগে সাধাৰণতে ক
অ অ এমাহৰ কাৰণে নিদিয়ে মানুহে সেইটো হয় কিন্তু।
এতিয়া মানে জাক- জাক সুধ জাক জাক সুধিছো তাত
অ
সিহঁতৰ মতে হয় লগে লগে কিছুমানৰ মতে লগে পাই যাম বা কৰি দিম হ'ব আমি চাই বুলি কৈ ধৰ থৈ দিয়ে, কিছুমানে এতিয়া। কৈ আছে যে সেইটোয়ে মানে বনাই হোৱাগে নাই যদি হয়গে। তেতিয়া পাম
মানে বনাই হয় সেইটো হয় কিন্তু মানে কিছুমানে কয় যে মোৰ মতে পোৱা পচিবিলিটিটো আছে। কাৰণ তোৰ আছামিজৰ তোৰ নাম বহুত ওপৰতে আছে ন। সেইটো সেইটোৱে। আৰু আৰু মানে মোৰ মতে পাই যাবি তই পাব লাগে মানে ইমান একে এ হেৰি নহয় আৰু মানে মোৰ মতে।
সেইটোৱেটো আৰু চিনিয়ৰ চবেইটো ৰোম এৰি নিদিয়ে।
আৰু -আৰু এটা কথা তই -তই ধৰি ল এইটো এতিয়া টেনচন ল'ব লগীয়া তো মানে সেইটোত তোৰ কথাই নাই বুজি পাইছ নাই তো সিহঁতে কি একেবাৰে উপায় নহলে সিহঁতো তই এৰিব লাগিব বুজি পাইছ নাই সেইটো সিহঁতৰ মানে তই ধৰি লও সিহঁতে। তেতিয়া সিহঁতে পালেহে সিহঁতৰ লগতে থাকিম সেইটো নহয় আৰু পিছত ধৰি লও সিহঁতৰ লগত নাপালে নিমিলে তেতিয়া মোৰ লগত ত সেইকেইদিন থাকিব লাগিব তেনেকে মিলাই পেলাই তেতিয়া উপায় নাই নহয়। সিহঁতে এতিয়া চব সিহঁতৰ লগত মিলালে সেইবোৰ নহ'ব আৰু কিছুমান কথা বুজি পাইছা নাই। সেইটো কৈ দিব নালাগে
মানে কৈছে যে আগতে লগে-লগে পায়েই যায়।
অ'। লগে-লগে পাই যায়। সি- সি- সি প্ৰায়খিনিয়ে মোৰ লগ বোক প্ৰায়খিনিয়ে লগে-লগেই পাই গৈছে সিহঁতে। কিন্তু সেই লগে-লগে পাই যে ক্লাছ কৰিবলৈ হৈ যায় আৰু যদি নাপায় ধৰি লও এমাহৰ কাৰণে নাপালে নহলে এমাহ কাৰণে নাপালে বা এলট হঁতে দুসপ্তাহ লাগিলে তিনি সপ্তাহ লাগিলে খুব বেছি এমাহো লাগিলে এমাহ লাগিলেও তহঁতৰ তেনেকে বন্ধ থাকে নহয় শনীয়ে দেওৱে যেতিয়া মিলাই ত ধৰি ল, পাঁচ দিন মই ইয়াৰ পৰা তেনেকে মিলাই তেনেকে অহা যোৱা কৰিব পাৰিবি মানে, সেইখিনি নোৱাৰা কথা নহয় মানে।
থা নহ
উম, পঢ়াখিনি পাৰিবি। সেইখিনি মই গম পাওঁ। তাৰপা বাকী অহা-যোৱাৰ মোৰ, এই মই কৰি লৈকে ধৰি লোৱা ৰাতিপুৱা ভাত-চাত খালি ভাত-চাত খাই উঠি মই তোক উজান বজাৰ বাছ ষ্টেণ্ডত উঠাই দিলোঁ। উজান বজাৰৰ বাছ ষ্টেণ্ডত উঠিলি। উঠিলোত গলে সোনকালে আৰু ধৰি ল। তাৰপৰা গৈ লৈ বোলে তাত পালিগে। তাত গৈ তেনেকে মানে পাৰিবি। সেইটোও পাৰিবি। একেবাৰে অপশচন নহ'লে, সেইটো আও। বুজি পাইছ নে নাই? আৰু যদি সিহঁত তিনজনীৰ লগত এমাহৰ কাৰণে পাই যাওঁ, তো তেতিয়াও বেলেগ কথা মানে। বুজি পাইছন নে?
টোৱেও।
এতিয়া মোৰ মতে এ লগে-লগে পাব লাগে আৰু। জানো এ ন', হোষ্টেলটো বনাই আছে, হয়। কিন্তু তহঁতক তেতিয়ালৈকেতো ইউনিভাৰ্চিটি অকল ত- অকল তহঁত তিনিজনীৰ কথা নহয়, গোটেই অল ইষ্টুডেণ্টৰ কথা ভাবিও থ- বেলেগ হোষ্টেল এল'ট কৰিব পাৰে নহয়। তাৰপিছত বোলে তহঁতক
সেইটোৱে। এ- এতিয়া মানে আৰু যিখিনি এইট চেমৰ আছিলে বা সিহঁততো আজৰি হ'লতো চাগে এতিয়ালে।
অ'-অ'-অ', শে- হ'ল। সিহঁতৰ সেইটোৱে। মই ভাবিছোঁ মানে তহঁতক হোষ্টেলটো কেনেবাকে এদজাষ্ট কৰাই দি দিব। ধৰি ল, অ'- হোষ্টেলবোৰ খালি হে থাকে নহয়। মোৰ লগৰকেইটাও হোষ্টেল সিহঁতৰ
আৰু ছোৱালীবোৰে ইমানকে মানে তেনেকে বন্দী কৰিও নাৰাখে নহয় বৰকে
সে- অ'- সেইটোৱে নহয় তেওঁ
কি যায়, আজৰি হোৱাৰ পিছতো অলপ দিন। গতিকে পাম - পাম লাগিছে। কাৰণ খালি টো তাত নাই বুলি ক'লেওতো এশজনী - দহজনীয়ে হলেও এৰিব হোষ্টেল।
অ' সেইটোৱে। তহঁতে খালী- খালী পাবি মানে, খালী পাই যাবি আৰু হেৰি ক্লাছৰ লগে-লগে মানে সেইটো ইউনিভাৰ্চিটিয়ে প্ৰত্যেকবাৰে তেনেকে কৰি আহিছেই নহয়। এইবছৰ মানে সেইটো হোষ্টেলহে নতুন বনাই আছে। ইষ্টুডেণ্টখিনিটো প্ৰত্যেক বছৰে গৈয়ে আছে। তেনেকুৱা ষ্টুডেণ্টে যোৱা বাৰু, সিমানখিনি ষ্টুডেণ্টে এডমিচন হৈছিল ধৰি লক। সেইখিনি ষ্টুডেণ্টৰ কাৰণেওতো এলট হ'ল- গ'ল। এ তহঁতৰ কাৰণেও সেইটো হিচাপত এলট হৈ যাব মোৰ মতে। আৰু তহঁতক পিছত সেই নতুন হোষ্টেললৈ আনিব মানে। এইটো কথাটো পিছত এনে ওলাই আছে, চাবি গে। শেষ গৈ লৈ পেলাই লাষ্টত তেনেকুৱাই হ'বগে। তহঁতও গোটেইখিনি মানে গোটেইখিনিত সেই হোষ্টেলৰ আগৰ পুৰণা হোষ্টেলতে দি দিব। পুৰণা হোষ্টেলত এমাহমান, তাৰপৰা ধৰি ল পুৰণা হোষ্টেলটোত বোলে অ'- ছমাহ মান থাকিলি। ফাৰ্ষ্ট চেমষ্টাৰতো থাকিলি। ছেকেণ্ড চেমত তহঁতক বেলেগ হোষ্টেল দি দিব মানে। মই ভাবি আছোঁ আৰু, সেইটোকে কৰিব বুলি।
আচছা
তাপা সেইয়াই আৰু এতিয়া নহ সেইটো হ'বগে লাগে আৰু আশা- কৰি আছো।
উম
উম তাৰপা আমাও সেই এমাহ বন্ধৱে তাৰপা ভন্টিৰ ওচৰলে এ গ'লো আজি গৈ তাইক কালি ফেন এখন দিছিলো সেই টেবুল ফেনখন তাৰপা ফেনখনন যেনিবা হেৰি নহয় মানে অ'- তাইক মানে ৰুমটো অলপ গৰম হৈ থাকে। এখন ফেনেদি নহয়। তাৰপৰা টেবুল ফেনখন দিলোঁগে। আকৌ সেইখন মানে বোৰ্ডৰ ওচৰত নাই। তাৰপা সেইকাৰণে আকৌ এক্সট্ৰা হেৰি মোৰ ভাগৰ সেইখন এক্সটেনশ্যন বৰ্ডখনকে তাইক দি থৈ আহিলোঁ। কপা তাই সেইখন মানে তাইক নতুন এখন কিনি দিম আৰু।
নে স্ক্ৰীনশ্বট এটা দিছে হেই ফুল চৈধ্য মিনিট চাইছা আজি মই বোলো, বা ইমান ভাল কিয় হৈছ?
অ' - অ' আজি মোকো কৈছে। আজি মোক লগ কৰিখন দিওঁতে মোক তেতিয়ালৈকে ফোন তাই অন কৰাৱা নাই কালি ৰাতিয়ে অন কৱা আজিলৈকে অন
অ নহয় অ অকমান এৰ খাইছে খাওক দে
অ অ নহয় নহয় সেইটো হৈছে ভালে হৈছে দে দেদিকেচনটো আহি যায় বুজি পাইছ নে নাই লগত বেলেগ ইখিনি যিখিনি একে খিনি ষ্টুডেণ্ট পাই গলে ডেডিকেশচন থকা ষ্টুডেণ্ট পাই গলে আৰু সেইটো যেতিয়া পৰিৱেশটো পাই। সেইটো আহি যায় মানে
সেইটোৱে অ।
জানো ভাল হ'ব গে লাগে আৰু মামাই কৈছে আশা কৰিছে আৰু ভাল হ'ব লাগে বুলি
তাকে তাই এতিয়া ধৰ এনে এনে এনে এনে এনে ফোন যিমান চাই এতিয়া যেনেকে ধৰক কমাইছে মানে তাই তাই তাইৰ ফালৰ পৰা দিছে আৰু বেছ গম পাইছ।
অ সেইটোৱে তাইৰ ফালৰ পা। এতিয়া মানে মোৰো লাগিছে তাইখিনি এক্সাম দি আহি মোক কৈছে যে এইখিনি কুৱেশ্যন কিন্তু মই বায়'লজিত আৰু পঢ়িব ইমান দৰকাৰ নাই কিন্তু বাকী খিনি মই আৰু বহুত খিনি মোৰ ট্ৰাই কৰিব লাগিব এইখিনি মোৰ কাৰণে মানে- নহয় তেনেকে কৈছে আৰু এ সেইটো বুজি পাইছে যে মানে সেইটো কাৰণেটো কাৰণে লাগিছে আও যে আশা এটা কৰিছো আৰু কিবা এটা হৈ যাব পাৰে মানে হৈ যায় নহ বুজি পাইছ নাই তাইতকে বহুত সেই ষ্টুডেন্টটো গুচি গৈছে ন তাইতো কথা মোৰ মতে তাই এতিয়া ধৰি লও খ টো যে ৰাখি আছে। এটা লেভলত নিজক এনে মই আশাটো কৰিছো আৰু তাই কিবা এটা সেইটো মানে ভাল এটা হব বুলি কষ্টটো সেইটো এতিয়াও ৰাতিপুৱা চাৰিটা পাঁচটালৈকে পঢ়ি আছে সেইকাৰণে লাগিছে আৰু কিবা এটা মানে হ'ব যেন
ৰাতি ৰাতি ভাত খোৱাৰ পিছত পঢ়েগে তাৰমানে আৰু কি গম পাইছ নাই তাই মানে জোখ মতে তাই মন ইচ্ছা পঢ়িবলৈ পাইছে যে
তাই মানে মনৰ ইচ্ছাই ধৰ যেতিয়া মন যায় তাই তেতিয়া ফ্ৰী কে ধৰ ধুনীয়াকে পঢ়িবলৈ পাইছে।
অহ অকে ঠিক আছে বাৰু
ব উম আহ